হয় নমস্কাৰ।
হেল্ল'
হয় শুনিছে নে।
হয় শুনিছো কওক কোনে কৈছে।
হয় মই আপোনাৰ টাউনৰ পৰা কলো।
হয়
উ হয় হয় মই আপোনাক হয় মই ফোন কৰ কাৰণে মানে মোৰ আপোনাৰ? উম ধৰ মোই আপোনাৰ। চাবোনৰ ব্যৱসায় এটা আছিলে?
হয়।
হয় মই শুনামতে আপোনাৰ দোকান এখন আছে? চাবোনৰ হয়। আপুনি মোৰ। ল'ব বিচাৰিব নেকি?
হয় আপোনাৰ চাবোনৰ দোকান আছে নেকি।
হয় হয় হয় চাবোনৰ মোৰ ফেক্টৰী আছে
অ হেৰি বাকী আপুনি কি কি চাবোন বনাই।
হয় মই আপোনাৰ সকলো ধৰণৰে চাবোন বনাই আছো আৰু মানে বিশেষকে আমাৰ এতিয়া বেছি বনোৱা। আপোনাৰ যিটো নিমৰ চাবোন- নিমৰ চাবোনটো বনোৱা হৈ আছে। তেনেকেই ধৰক আৰু কাৰণ এতিয়া গৰম দিন ন যিহেতু আপোনাৰ নিমৰ চাবোনটোও মানে বহুতে বিচাৰে। অ সেইটো মই বনাই আছো আপোনাক এনে কেনেকুৱা ধৰণৰ- চাবুন লাগে মোক এবাৰ জনাব নেকি?
হয় মই যোনখন দোকান মানে এতিয়া চলাই আছো তাতেতো সকলো ধৰণৰ চাবোনে। মানে লাগে মোক-
হয় হয়।
আপুনি আপোনাৰ তাত নিমৰ বাহিৰে আৰু কি কি আছে-
হয় আপুনি নিমৰ বাহিৰে আমাৰ তাত আপুনি যিটো পদুম, ফুল-
হয়।
পদুম ফুলৰো পাব আৰু লগতে আপোনাৰ গোলাপ ফুলৰ পাব। আৰু আৰু আপোনাৰ মানে আজিকালি ধৰ এই ৰ'দ- ৰ'দৰ ৰ'দৰ আপোনাৰ আদটো গম পাইছে কিমান ৰ'দ দিছে। ৰ'দৰ পোহৰত ছালত আপোনাৰ ক'লা চামনি ধৰে চামনিটো আঁতৰাবৰ কাৰণে আমি কিছুমান বহুতো মানে। লাভৱানীয় বস্তু আপোনাৰ- প্ৰয়োগ কৰি মানে আমি এটা চাবোন তৈয়াৰ কৰিছো। হয় এনেকে সকলো ধৰণৰ বস্তু তাতে আমি সেইটো কি কি কৰিছো আমি সেইখিনি ক'ব নোৱাৰো যিহেতু এইটো আমাৰ, - ধৰক গোপনীয় কথা হব আমি এইটো কৈ দিলে আমাৰ একো হেৰি নাথাকিব। তেনেকে আপুনি। তটো মানে আপুনি যদি এইটো আপোনাৰ- ছালত প্ৰয়োগ কৰে তেনে আপোনাৰ মানে যথেষ্ট খিনি মানে আপোনাৰ গাৰ যিটো কলা চাম- নি সেইটো। যথেষ্ট খিনি যায় আপোনি সেইটো যদি আ এমাহ যদি আপুনি সেইটো ধৰক ব্যৱহাৰ কৰে তেনে আপুনি ভাল ৰিজাল এটাই পাব হয়
বাৰু আপুনি বাৰু আপুনি আহ মোকতো সকলো ধৰণে চাবোন লাগিছিলে
হয়
আপুনি দিয়ে যদি দিব পাৰিব এনে আপোনাৰ পৰা কেতিয়া আনিব পাৰিম মই
হয় আমাৰতো আপোনাৰ চাবোনটো যথেষ্ট খিনি আমাৰ মানে ৰেডিয়ে হৈ আছে আমাৰ মানে অকল আমাৰ বহুত জাগা পঠিয়ালে মানে আপোনাৰ অৰ্ডাৰ পঠিওৱা হয় আমাৰ চাবোন বহুত জেগাত পঠিওৱা হয় এনেই আপোনাক কেতিয়াকে লাগে? চাবোনখিনি
অ মোৰতো দোকানৰ চাবোন অলৰেডি শেষ হৈছে তাৰপিছত আপুনি মোৰ তাত বাৰু চাবোন বোৰ শেষ হৈছে
হয়
আপুনি মই যদি কাইলৈ কাইলে মানে আনিব বিচাৰো আপুনি দিব পাৰিবনে নোৱাৰে?
হয় হয় পাব পাৰিব পাৰিম পাৰিম আপুনি কাইলে যদি আহে তেনে আমাৰ পৰা লৈ যাব পাৰিব
অ অ
হয় বাৰু এনে আপোনাক হয় হয় আপোনাক কিমান মান চাবোন লাগিব মোক এনে কবচোন? চ
অ, মোক লাগিব আপুনি এনে মানে চাব চোন। ত, ত এটাকে নিবিছে এনেকে ডাঙৰ হে মানে বহুত থকাকে নিবিছে।
হয়, হয় মই আপোনাৰ এটাকে চাবোন টো ক'ত বেছা হয় আৰু আমাৰ এইটো ফেক্টৰী হয়, হয় হয় কাৰ্টুন হিচাপে বেছা হয়, আপোনাৰ আমাৰ- এক কাৰ্টুনত আপোনাৰ আপোনাৰ চাবোন থাকে। আমি গোটেই কাৰ্টুন তো আপোনাৰ আপোনাৰ আমাৰ ধৰক আমি তিনি হাজাৰত বেছি আছোঁ। হয়, আপোনাক এনে নিমৰ চাবোনতটো লাগিব নে?
হয়, হয় লাগিব।
কি কি চাবোন লাগিব আৰু কিমান লাগিব এবাৰ জনাই দিবচোন মোক?
হয়, নিমৰ চাবোনটো দিব আৰু আৰু মানে আৰু চাবোন মানে যি, যি আছে চাবোন সকলোৱে দিব।
হয়, হয়, হয় এনে আপোনাক নিমৰ চাবোন
অ, নিমৰ চাবোন। দুই কাৰ্টুন মান দি দিব।
হয়, হয় এনে মই আপোনাক যে যোনটো চাবোনৰ কথা হয়, আপোনাক মই যোনটো চাবোনৰ কথা, হয়, হয় আপোনাৰ তিনি হেজাৰ পৰিব, এক কাৰ্টুনত। হয়, আপোনাক যে মই কলো পৰা আপোনাৰ মানে যিটো ধৰক ছালৰ ৰং অলপ সলনি কৰা যিটো আপোনাৰ চাবোনৰ কথা কলো। হয়, আপুনি সেইটো
হয়, সেইটো চাবোন দিব, দিব। সেইটো চাবোন হলে মোৰো লাভ হব সকলোৱে মানে এতিয়া ৰ'দৰ কাৰণে সেই চাবোন যদি নি আহি
হয়, হয় আপোনাক এনে কিমান মান লাগিব?
হয়, হয় নিশ্চয় বাৰু এনে আপুনি দোকানখন আপোনাৰ ক'ত আছে?
মোৰ দোকানখন আছে তিনিআলি।
হয়, হয় এনে আপোনাক বাৰু আপোনাৰ কথা অলপ সোধো, আপোনাৰ দোকান খন খন তাতে দিয়া কিমান দিন মান হৈছে?
মই দোকানখন দিয়া তাতেতো অ, দুই তিনি বছৰ মান হৈছে।
হয় হয়, আপুনি এনেই মাহত কিমান মান
আহ, দছ এঘাৰ হাজাৰ মান উপাৰ্জন হয়।
হয়, মানে আপোনাৰ টানি-টুনি চলিব পৰাকে হয় আৰু ন? হয়, আপুনি এনে কিবা কৰ্মচাৰীও ৰাখিছে নে আপুনি
নাই নাই কৰ্মচাৰী নাই অকলে চম্ভালি আছোঁ।
হয়, হয়। আপুনি যদি বিচাৰে তেনেহলে আমাৰ অ, যিটো মোৰ ম আপোনাৰ যিটো চাবোনৰ ধৰ ব্যৱসায় আপুনি তাতে জড়িত হব বিচাৰিব নেকি? যদি বিচাৰে?
জড়িত মানে জড়িত হব বিচাৰো। যদি আপুনি সুমিয়াই।
হয় হয় বাৰু। মানে কাৰণ আপোনাৰ ধৰক অলপ পইচাটো আপোনাৰ কমকে আহে এ আমি মানে হয়, মোক মানে কৰ্মচাৰীৰ বহুত প্ৰয়োজন হৈ আছিলে। আপোনাক মই কৰ্মচাৰী হিচাপে নহয়, আপোনাক নাৰ যিবোৰ আপোনাৰ গোটেই খিনি চোৱা চিতা কৰে হিচাপ নিকাচত, ধৰক আপোনাক মই এনেকে থলো হয় কাৰণ যিহেতু আপোনাৰ অভিজ্ঞতা আছে আপুনি এখন দোকান চলাই আছে তিনি চাৰি বছৰ ধৰি
হয় হয়।
হয়। মই আপোনাক তেনেকে হিচাপ নিকাচত মানে আপোনাৰ মোক মানুহ এজন মানে বহুত প্ৰয়োজন হৈ আছে। হয়, তেনেকে যদি আপুনি বিচাৰে তেনেহলে আমাৰ লগত‌ আপুনি জৰিত হব পাৰিব।
হয় হয় ঠিক আছে। বাৰু আপোনাৰ আনে কেতিয়া যাব লাগিব আপোনাৰ ওচৰত মই?
হয় আপুনি এবাৰ কাইলে আমাৰ ফেক্টৰীলে আহক, আম - আমাৰ ল কথাখিনি পাতি লওক আৰু আপুনি চাইও ল'ব পাৰিব ধৰক গোটেইখিনি বস্তু। তেতিয়া লাগিলে আপুনি আপোনাৰ দোকানখন এৰিব নালাগে। হয় আমাৰ ইয়াতে বহুত খিনি কৰ্মচাৰী আছে, তাৰে এজনক আমি তাতে ৰাখি দিম ধৰক। আপুনি যদি ইয়াতে বাকীখিনি চাই দিয়ে তেনে আমি, হয় হয় কওক।
হয় হয়। বাকী আপোনাৰ দোকানত কিমানমান উপাৰ্জন হয়?
হয়, মোৰটো আপোনাৰ দোকান তেনেকে আপোনাৰ তিনি চাৰিখন মান আমাৰ ফেক্টৰীৰ পৰাই দোকান আছে।
হয়।
বাকী আপোনাৰ উম মোৰ আপোনাৰ ফেক্টৰিৰ পৰা মাহত আপোনাৰ হয় হয় মোৰ চাবোনৰ দোকানী আছে আৰু। হয় আপোনাৰ মোৰ এনে ফেক্টৰীৰ পৰা আপোনাৰ মোৰ চাৰি লাখ টকা এটা উপাৰ্জন হৈ আছে, বাকী দোকান কেইখনৰ পৰা মোৰ এখন দুকানত আপোনাৰ বিশ হাজাৰকে উপাৰ্জন হৈ আছে মাহত। হয় মই তেনেকেই উপাৰ্জন কৰি আছো বাৰু।
হয় হয় বাৰু, ভালে খিনিয়ে মানে আৰু চলি আছে আৰু। কাৰণ মই বহুত আগৰ পৰাই এইটো কৰি থকা ধৰক। ব্যৱসায়তো বহুত আগৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। মাজতে মোৰ বহুত খিনি লোকচান হৈছি‌ লে, কিন্তু এতিয়া লাহে লাহে অলপ ধৰ লাভ হ'বলৈ ধৰিছে
হয় হয়।
হয় তেনেকেই ধৰক চলি আছে আৰু। হয় হয়। হয় কওকচোন আৰু কিবা জানিব বিচাৰিছে নেকি?
আৰু
অ এইটো এইটো হ চা হেল্ল, ' হেল্ল', হয় কওকচোন। হয় হয় আছে বাৰু যথেষ্ট খিনি আছে।
হয়।
অ মই আপোনাৰ মই আপোনাৰ ফেক্টৰীত সোমাব পাৰিমনে নে দোকানত?
নাই নাই আপুনি আমাৰ ফেক্টৰীতে, সোমাব পাৰিব, আপুনি গোটেইখিনি হিচাপ নিকা চাব পাৰিব ধৰক।
হয় হয়।
তেনেকে আৰু বাকী আপোনাৰ এই দোকানৰ বাহিৰে বেলেগ আৰু কিবা ব্যৱসায় আছে নেকি?
হয় মই ঘৰত খেতি বাতি কৰো। মানে আহ খেতি বাতি কৰি ঘৰখনকে চম্ভালি থাকো। আৰু
হয়', আপুনি কেনেকুৱা ধৰণৰ খেতি বাতি হয়?
বাকী মানে অ', খেতি বাতিবোৰ মানে, ছিজনৰ মতে হয়
হয়', - হয়', - হয়', আপুনি এতিয়া কি খেতি কৰি আছে?
এতিয়া ভোল, জিকা,
হয়,। আপুনি এনেই এইবোৰতো বেছি আছে ধৰক
হয়', সেইবোৰ মানে বেছি বেছিকৈ হ'লে, বেচুঙে এনেই মানে ঘৰতে চলাওঁ আৰু
হয়', - হয়', এনে আপোনাৰ যদি হয়', - হয়', যদি বে বেচা হয় তেনেহলে আপুনি ভোলৰ ভোলৰ কেজি কেনেকে দি আছে?
অ', ভোলৰ কেজি, আশী টকা, তেনেকৈ দিওঁ
উমম', আশী টকা ন?
অ', -অ',
হয়', - হয়', যদি আপুনি বিচাৰে, যদি পাৰে তেনেহ'লে আপুনি মোকো আপোনাৰ ঘৰত যিবোৰ মানে আপোনাৰ চব্জি শাক-পাচলি মানে যিবোৰে ধৰক ধৰক হয় আৰু বেছি বেছিকে তেনে আপুনি মোক সক', -তাৰ পৰা অলপ অলপ আপুনি মোকো দিব পাৰিব?
অ', হয়', ঠিক, আছে, আপোনাক যদি দৰক দৰকাৰ হয় মোক ক'লেই হ'ল মই আপোনাৰ ওচৰলৈ লৈ যাম।
হয়', - হয়', বাৰু আপোনাৰ তাত এতিয়া বেছিকে হ'ব নেকি?
হয়', এতিয়া আপোনাক দিব পৰাকে আছে বাৰু যদি আপোনাক
হয়', - হয়', - হয়', তেনেহলে হয় মোক বাৰু লাগিছ লাগিছিলে আপোনাৰ যিমানখিনি বস্তু আছে তাৰে আপোনাৰ মোক দুই কেজি দুই কেজি লাগিছিলে মানে মোৰ ঘৰত কাৰে লাগিছিলে বাৰু হুম', -হুম', তেনেকে যদি আপুনি পাৰে তেনেহ'লে, মোক অলপ অ', আপুনি এটা কাম কৰিব আপুনি তাত যিমানখিনি যি যিয়ে ধৰক আপোনাৰ শাক পাচলি আছে আপুনি গোটেইখিনিৰে আপুনি তাৰ ধৰক ওজন কৰি আপুনি গোটেইখিনিয়ে দুই কেজি নহলেও আপুনি দেৰ কেজিকেও যদি পাৰে এনেকে তেনেকে হে', লৈ আনিব আপুনি কাইলৈ আনিলেই হ'ব
হয়', - হয়', - ঠিক আছে।
এনে হিঃ', আপোনাক চাবোন খিনি কেতিয়ালৈকে লাগিব বুলি কলে?
হয়', মই চাবোন খিনি কাইলে আনিম ভাবিছিলোঁ
হয় বাৰু নিশ্চয় আপুনি কাইলে লৈ যাব মই বস্তুখিনি গোটেইখিনি এতিয়াই আপোনাৰ ঠিক কৰি থৈ দিম আপুনি কাইলে এঘাৰটা বজাৰ পাছত আহিব কাৰণ মই এঘাৰটা বজাৰ পাছতহে মানে আপোনাৰ তাৰ ফেক্টৰীলৈ যোৱা হয়।
হয়', - হয়', - হয়', ঠিক আছে হয়।
হয়', তেনেকে আপুনি আহিব আৰু আৰু কিবা জানিব বিচাৰিছে নেকি?
অঁ! জানিলো আপোনাৰ ফেক্টৰীৰ কথা বাকী আপোনাৰ লগত কাইলৈ গৈ আপোনাৰ আৰু কথাখিনি আমি জানি লম গৈ আপোনাৰ ফেক্টৰীটো ভালকে
হয়', -হয়', -হয়', -হয়', -হয়', - আহিব আপুনি অ', আৰু মই আপোনাক যোনটো কথ কথা কৈছিলোঁ ধৰক হ'ম', আপুনি আমাৰ ফেক্টৰীটোৰ লগত জড়িত হ'ব হোৱা কথাটো আপুনি সেইটো এবাৰ ভাবি চাব আজি যি ভাবি চাওঁক আপুনি মোক কাইলৈ আহি জনাওকহি আমাৰ মান বহুত প্ৰয়োজন হৈ আছিলে ইয়াত তেনেকে এজন হিচাপ নিকাচ চোৱা ধৰক হয়', - হয়', - হয়', বাৰু এতিয়ালৈ ৰাখিছোঁ মই অল অলপ মানে ব্যস্ত আছিলোঁ হয়', -হয়',